অ', কোৱা কি খবৰ?
খবৰ খবৰ খালি ঠিকে আছে দিয়া চুনিছোন
ভালে আছে খবৰ ন। আমাৰ মোৰো চলি আছে বাৰু ভালে চলি আছে। ভালো আৰু বেয়াও চলি থাকে, আৰু ভালতে দুট বাকী ঘৰৰ কি খবৰ?
ঘৰত ঠিকেই বাৰু এই ঘৰত তোমাৰ মানে চবে বেমাৰ আছিলে। তোমাৰ
হয়। নেকি অ, এই বৰষুণ তাতে গৰম
অ', এই তোমাৰ এই মানে তোমাৰ এই বতৰটো মানে সলনি হৈছে ন।
অ', বটৰ সলনি হৈছে।
আকৌ এই বেমাৰ বিলাকো আহিছে আৰু মানে আমাৰ ছয় চবৰে মানে এটাত আকৌ চবৰে মানে সদস্য বিলাকে জ্বৰ হৈছিলে। আমাৰ এতিয়া ভাল আহ এতিয়া ভাল হ'ল বাৰু।
অ', আচ্ছা, আচ্ছা, আমাৰো টোমাৰ তেনেকেই হৈছিলে। আমাৰো তেনেকা চৰ্দি জ্বৰ চবৰে হৈছিলে। সেয়া অ', আমাৰ ঘৰত চবৰে বেছিভাগৰ হৈছে। এতিয়া বতৰটো সলনি হৈ আছে যে, সেইটো কাৰণে হৈ আ চবৰ মা দেউতাৰ হৈছিলে। মোৰ হৈছিলে। দা দাদাৰ নাই নাই হোৱা বাৰু, দেউতা মা দেউতা আৰু মৰিছিল, বাকী তোমাৰ ভণ্টি ভালে আছে?
হালে অ,
উম', কোনটো শ্ৰেণীত পালে অ, কোনটো শ্ৰেণীত পালে।
চেনী ৰৱ দেই মই কাম কৰিছো কৈছোপ হেল্ল',
অ', তোমাৰ ভণ্টিক কোনটো শ্ৰেণীত পালে বুলি কৈছিলো।
ভণ্টি তোমাৰ এতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছে।
অ', আচ্ছা ডাঙৰেই হ'ল ন লাহে লাহে আৰু
উম', লালে হৈছে, আৰু তোমাৰ আৰু এতিয়া আৰু এতিাৰ পৰা অলপ টানো হ'ব পঢ়া শুনা বিলাক
পঢ়া শুনা টানহয় আৰু লাহে লাহে অলপমান কষ্ট বেছি কৰিব লাগে আৰু এতিয়া
এই পঞ্চম শ্ৰেণীলৈকে ঠিকেই আছিলে। এতিয়া তোমাৰ এতিয়াও হে হব মানে তোমাৰ অষ্টমলৈকে অলপ ঠিকছে ঠিক নাইনটিনটোৰ অলপ
অ', নমি চ ন দুখ অলপমান কষ্ট বেছি হয়।
উম', বাকী এতিয়া সেই কি কৰিল? দিনটো কি কৰিলা?
দিনতটো মানে তোমাৰ মই আজি ৰাতিপুৱা উঠিলো। চাহ তাহ খালো তাৰপিছত তোমাৰ এপাক মানে টাউনতে কাম এটা আছে। মানে ইণ্টাৰভিউ এটা আছিলে। ইণ্টাৰভিউ এটা আছিলে। মোৰ মানে
অ'।
উম, বেংকৰ ইণ্টাৰভিউ এটা আছিলে তোমাৰ চাৰে নতাট পাবলৈ দিছিলে, চাৰে নটাট পালো, তাৰপিছত তোমাৰ ৰখিলো তাৰপিছত এচ আৰ আহিলে আৰু। এচ আৰ আহিলে সি অ'ফিচত গ'ল তাৰপিছত এটাই এজন এজনকে মাতি আছে আৰু প্ৰথম কেইজনক মাটিলে তাৰপাছত মোৰ নাম তো নাম মাটিলে। মই গ'লো, ইণ্টাৰভিউ দিলো আৰু সেইয়াই সুধিলে আৰু। তোমাৰ নামটো কোৱাচোন? মই ক'লো এনেকা এনেকা। তাৰপিছত কৈছে তুমি কি কি পাছ কৰিছা, কি কি চাৰ্টিফিকেট আছে? মই জনালো আৰু মই গ্ৰেজুৱেচন কমপ্লিট কৰিলো কমাৰ্চৰ পৰা এনেকা এনেকা এনেকা বিদ্য়ালয়ৰ পা অ', ঠিকে আছে বাৰু, তাৰপিছত ক'লে আৰু বেংকৰ কথা কি কি জানা তুমি কোৱাচোন এনে।
আৰে অ', তুমি মানে বেংকত গৈছিলা ন? এই তোমাৰ এইটো দিবলে ইণ্টা-
অ', ইণ্টাৰভিউটো বেংকটোত দিবলৈ গৈছিলো অ'। মই জনালো আৰু যে বেংকত এনেকে এনেকে কাম হয়, পইচা লেন দেন হয়, পইচা জমা দিব পাৰি আৰু এনেকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড তাতে পায় কিবা-কিবি বেংকৰ কথাবোৰ জ নালো আৰু তেখতে কৈছে অ', ঠিকে কৈছা বাৰু তাৰপিছত কৈছে, তাৰপিছত কৈছে আৰু তোমাৰ যদি মই তোমাৰ আজি মানে যদি ইন্টাৰভিউটো পাছ কৰা তুমি জইন কৰিলে তোমাৰ কিন্তু অলপমান কষ্ট আছে কামত, পাৰিবানে নাই? মই চো ছাৰ পাৰিম বাৰু একো কষ্ট তেনে একো কথা নাই। মই যিমান নিজ পা পাৰো চব ভালকে কৰিম বাৰু তেনে একো কথা নাই, তা কৈছ অ'। পাৰিব লাগিব আৰু কৈছে সেয়া আৰু মানুহ, মানুহ যিমান মানে আয়ত কৰিব পাৰা তোমাৰ সিমান ইনচেনটিভ বুলি কয় ন? এক্সট্ৰা পইচা পাবা সেনেকা আৰু। ইনচেণ্টিভ পাবা আৰু তাৰপিছত ঠিক আছে ছাৰ মই কৈছো পাৰিম ছাৰ একো দিগদাৰ নাই, এনেকে তেনেকে তাৰপাছত কৈছে ঠিক আছে যোৱা বাৰু উম, মই ফাইনেল মানে কল কৰি জনাই দিম পিছতকে, মোৰ তাৰপিছত থেংক ইউ বুলি কৈ ওলাই আহিলোঁ আৰু,
এনেই ইণ্টাৰভিউটো কেনেকা গ'ল?
ভাল হৈছে, ভাল হৈছে, একো দিগদাৰ হোৱা নাই।
বেছি, বেছি টান প্ৰশ্ন শুধিছে নেকি?
নাই নাই নাই একো টান খুধা নাই, এনে সাধাৰণ প্ৰশ্নবিলাক সুধিছে আৰু নাম ক'ত, ক'ত থাকা, কি কি কথা, সুধিলে আৰু বেংকত কি কি কাম থাকে। কোৱাচন বেংকৰ, প্ৰথম বেংক কোনটো আমাৰ। দেশৰ তেনেক তেনেক কিবা-কিবি কথা, সেয়াটো আমি পঢ়ি আহি আছোঁ। ল'ৰা ল'ৰা তোমাৰ বাৰটা মান হ'ব, বাৰটা মান ল'ৰা হ'ব আৰু পাঁচ জনী মান ছোৱালী। পাঁচজনী ছোৱালী বেছি নাছিলে পাঁচজনীমান আছিলে।
তুমি কিমান নম্বৰত আছিলা?
মইতো তোমাৰ মোৰ জল্ডিয়ে হ'ল, তোমাৰ মোক ল-লাক ক ভাল মানে মই জল্দিয়ে হ'লো আৰু মই তোমাক পাঁচ ছয় নম্বৰ মানত আছিলো আৰু বেছি টাইম নালাগিল বাৰটা মানত হৈ গ'ল আৰু মোৰ। মই তোমাৰ চাৰে নটা মানত পালো আৰু বাৰটা মান শেষে আৰু ধুনীয়াকে ওলাই আহিলো। বাকী কেইজানো হৈছে চাগে। মানুহজন ভাল আছিলে বাৰু এচ আৰ জন।
পিছে এইটো মানে য'ত যে মানে গৈছিলা ইণ্টাৰভিউ দিবলৈ যে গৈছিলা আমাৰ এই ঘৰৰ পৰা কিমান দূৰ?
আমাৰ ঘৰ পৰা বেছি দূৰ নহয়, উ মিনিমাম মানে সাত আঠ কিলোমিটাৰ হ'ব।
অ-অ
কাৰণ মই ওচৰতে চাইছো আৰু কাৰণ বেছি দূৰ হলেতো অহা যোৱা খৰচাও বাঢ়ি যায় ন' আহা যোৱা খৰচা ক পইচা তাতে যাব, জানায় তেলৰ ইমান দাম আজি কালি তেলৰ সঁচাটো যিমান বাছক আৰু সেইকাৰণে মই ওচৰতে চাইছো আৰু আৰু ওচৰতে ঘৰৰ ওচৰতে থাকিলে ভাল থাকে ন' কিবা কাম থ উম তোমাৰ মঙংগল বাৰলৈকে খবৰ দিম বুলি কৈছে।
মঙংগল বাৰলৈকে ন'
অ
ঠিকেই আছে বাৰু এতিয়া ইণ্টাৰভিউটো ভালে গৈছে, জিলা
অ ভালেই গৈছে বাৰু মোৰ মতেটো ভালে গৈছে তেখেতে এতিয়া কেনেকা লাগিছে কি কথা তেখেতে দৰমাহা দৰমাহা মোক সুধিছে কিমান মান এক্সপেক্ট কৰা মোক কৈছো চাই এক্সপেক্ মই কি ক'ম আৰু মোক কৈছো ম ফেৰছাৰ হয়, মই এই ফিফটিন থাউজেণ্ড নিয়ম থাকিলে ভাল থাকে আৰু তেনেকে বুলি কৈছে আৰু তেখেতে কৈছে-তেখেতে-কৈছে ফিফটিন থাউজণ্ড টু হণ্ড্ৰেড পাবা বুলি, তাৰপিছত মই হ'ব ছাৰ, তাৰপিছতো ফিফটিন থাউজণ্ড টু হণ্ড্ৰেড হা কিআ বল, হমকো কিয়া পাতা হমকো নাহি পাতা নেই অ পোন্ধৰ হাজাৰ দুশ কৈছে আৰু
উম সেই সেইটো তোমাৰ ঠিকে মানে ভালে আছে বাৰু, আৰম্ভটো তোমাৰ দৰমহাটো সিমানেই হয় আৰু পোন্ধৰ ষোল্ল
অ-অ সেইটোৱ-সেইটোৱ। আৰম্ভত এনেকে থাকে ন এতিয়া প্ৰথম আঠ ঘন্টা-আঠ ঘণ্টা আঠ বেংকট তোমাৰ চাকৰিত মানে পোৰা মানে ফিক্স থাকে তাত চাৰে আঠটা দশটাামত যাব লাগিব চাৰিটা পাঁচটামান ছুটি হৈ যায় আৰু
আঠ ঘণ্টা তোমাৰ নগাপাৰ ধ নগাপাৰে পাঁচটালৈকে আও ফিক্স টাইম আও এইটো
ফিক্স টাইম অ
এতিয়া তুমি মানে তুমি যদি ধৰি তুমি এাত চাকৰিটো মানে পালা দেই তোমাৰ মানে চিলেক্ট কৰিলে।
অ
তুমি একমাহ দুমাহ টাইমতে গ'লো হ'ল মানে ফাৰ্ছ চাৰি মাহ তিনিমাহ লাহে লাহে যেতিয়া তোমাৰ মানুহখিনিৰ লগত তোমাৰ মানে
চিনাকি তিনাকি হয় অ' তেতিয়া অলপ দেৰি উম।
যেতিয়াটো তোমাৰ সময়তো অলপ খেলি মেলি মানে খেলি মেলি হ'লেও একো নাই আৰু তেতিয়া।
উম, উম, তেনেকে প্ৰথম নতুন নতুন নতুন নতুনত অলপমান টাইমত থাকিব লাগে আৰু তেনেকৈ অলপ।
উম।
তেনেকেই আৰু চোৱাচোন কি হয় এতিয়া।
লাহে লাহে দৰমহাটো বাঢ়িলে তোমাৰ অকন ভালেই হ'ব ন' এতিয়া আৰম্ভ যেতিয়াতো। কম অলপ কমকে হ'ব।
অ', এক দুই বছৰ পিছত তোমাৰ পঁচিছ হাজাৰ মান হ'ব গৈ বুলি কৈছে।
কিমান কৈছে?
পঁচিছ। যদি দুবছৰমান ভালকে যদি কৰা যায়, মানে দুইবছৰ ভালকে যদি মই কৰোঁ।
উম, উম।
পঁচিছমান মিলাই জোলাই হৈ যাব বুলি কৈছে, চোৱা চোন এতিয়া কি হয়।
পঁচিছ?
অ'। কিন্তু ভালকে কৰিলেহে কিন্তু মানে কাষ্টমাৰ আনি, আনিব লাগিব তেনেকে। অ', ৰেগুলাৰ ভাল কাষ্টমাৰ ভাল মানে পাৰফমেঞ্চ দিব লাগিব তেতিয়াহে। নহ'লে নহ'লে ক'ত আৰু পঁচিছ হাজাৰ দিব কোৱা।
উম, সেইটো হয় বাৰু।
বেংকৰ কিবা লাভ কৰিব লাগিব তেতিয়াহে তোমাক দিব সিমান পইচা। এনেই নিদিয়েটো।
আৰু তোমাৰ মানে বহুত প্ৰেছাৰ দিব। এই যে গ্ৰাহক-গ্ৰাহকবিলাক যে আহে যে।
অ', অ'।
ক'ব ছাৰ এইটো লাগে অ টি পি, ছাৰ এইটো কি ক'ত কৰিম এই এই ব
অ', চব-চবে বুজিও নাপায় নহয়। কথাবোৰ কাৰণ বুঢ়া মানুহো আহে তাতে মাইকী মানুহো আহে। উম, পঢ়া-পঢ়া লিখা নাথাকা মানুহো আহে।
উম।
এতিয়া তেখেতক বুজাব লাগিব ন ভালকে এনেকে কৰক।
এ যোনবিলাক পঢ়া লিখা মানে তোমাৰ ভালদৰে কৰা নাই, সেই সিঁহতেটো তোমাৰ ধৰি লোৱা এতিয়া এতিয়া মানে আগৰ মানে মানুহ কিছুমান আছে তোমাৰ অসমীয়া ভাষাত জানে। এ আই ইংৰাজীটো ভাষা ইংৰাজী ভাষাতো অলপ টান পায়।
অ'।
ত' সেইটো বুজাই দিব লাগিব।
উম, ভালকে বুজাব লাগিব।
সেই তেনেকে আৰু
অলপমান লাফৰা আছে, জেমেলা আছে। কিন্তু সেইয়াই আৰু কষ্ট অলপমান হয়। কিন্তু ভালকে কৰিলেও ভাল পইচা আছে আৰু তাতেই। আৰু মানে মানে ফিউচাৰ আছে বস্তুটোত মানে তুমি আগুৱাই গৈ থাকিব পাৰিবা লাহে লাহে লাগিলে লাহে লাহে। দৰমহাও বাঢ়ি থাকিব আৰু তোমাৰ পষ্টো মানে আগবাঢ়ি গৈ থাকিব। চেলছ এজেকিউটিভ, ব্ৰাঞ্চ মেনেজাৰ। চিনিয়ৰ মেনেজাৰ, ৰিজনেল মেনেজাৰ এনেকে তুমি আগবাঢ়ি যাব পাৰিবা আৰু।
বেংকত বাৰু ভালেই, তুমি তোমাৰ এই মেনেজাৰ বুলি কৈ যে পষ্টটো মেনেজাৰ পষ্ট টো, মেনেজাৰ ধৰি লোৱা কিবা-কিবি এনেকা, এনেকা ধৰণৰ এই অ', মানে পষ্টটো, এইবিলাকৰ তোমাৰ দৰমহাও ধুনীয়া আৰু মানে কাম মানে অলপ প্ৰেছাৰ থাকে বাৰু, প্ৰেছাৰ থাকিব ন' যিমান তোমাৰ দৰমহা বেছি থাকিব সিমান তোমাৰ কামটো অলপ প্ৰেছাৰ বেছি থাকিবই।
প্ৰেছাৰ বেছি থাকে অ', সেইটোৱে আৰু।
এতিয়া তোমাৰ কৰি, কৰি গৈ থাকিলে তোমাৰ সেইটো অভ্যাস হৈ গ'লে, তেতিয়া অভাস হোৱাৰ পিছত তোমাৰ প্ৰেছাৰটো মানে ইমান এটা অনুভৱ নহয় আৰু।
কম লাগে অ', কোনো বস্তু সময় দিলে নৰ্মেল হৈ যায়।
ময়ো এতিয়া ভাবিছোঁ ভাবি আছোঁ ৰ'বা, ময়ো মানে কিবা এটা ইটাৰভিউ এটা দিব যাওঁ নেকি, মই তোমাৰ এতিয়া মানে মোৰ তোমাৰ এতিয়া মোৰ তোমাৰ এতিয়া এই এ, ডিগ্ৰীটো কমপ্লিট ডিগ্ৰী মানে পঢ়া কমপ্লিট হৈ গ'ল আৰু।
অ', অ'।
এতিয়া মই তোমাৰ ইটাৰভিউ ফালে মই যাব পাৰোঁ, এতিয়া মানে তোমাৰ এতিয়া ডিগ্ৰি চাৰ্টিফিকেটো পাই গ'লো। এতিয়া ধৰি লোৱা বাৰ তোমাৰ মেট্ৰিকো হ'ল হাই ছেকেণ্ড তেনে হ'ল এতিয়া ডিগ্ৰীও হৈ গ'ল এতিয়া মানে মই পুৰা মানে হেৰি কৰিব পাৰোঁ আৰু এতিয়া।
অ'।
অ', বেছি নপঢ়ো আৰু এই পঢ়ি পঢ়ি থাকিবলৈ মই ইমান চোকা নহয় ন' এ বেছি পঢ়ি থাকিবলৈ।
আচ্ছা।
অ', এই আজিৰ দিনৰত ইমান পঢ়ি লাভ নাই এইগাল কিবা এটা কাম জানিলে তোমাল লাভ হ'ব এনে আৰু পঢ়ি চঢ়ি লাভ নাই।
এয়া যিমান ইণ্টাৰভিউ আহিব তুমি দি থাকিবা আৰু সেনেক কথা আৰু। বুজিছা।
উম।
যিমান আহাক সিমান দি থাকিব, ভাল হ'ব আৰু।
তোমাৰ মানে আজি কামখিনি সোনকালে হৈ গ'ল ন' তাত।
মোৰ সোনকালে হৈ গ'ল অ'। দশ উম, সোনকালে গ'লো আৰু মোৰ নাম্বাৰ জলি পৰিল যে।
অ'।
অ', সেইকাৰণে এচ জুলি মাতিলে জ্বলিও হ'লো।
উম।
ভালেই হ'ল মোৰ পিছবেলাও কাম আছিলে মানে অলপমান লেঠা আছিলে লেঠাবিলাক ঠিক কৰিব পাৰিলো নহ'লে নহ'লেহতে
হয়, বাৰু পিছবেলা ঠিকেই আছিলে।
উম, উম।
বাকি হ'ব দিয়া ন' এতিয়া।
অ', ঠিক আছে দে।
এ মই তুমি খবৰ